হেল্ল'
অ' কি কৰিছা?
এয়া কি কৰিবা আছোঁ, ভালনে?
ভাল ভাল তোমাৰ ভাল।
উম, ভালে ভালে কি কৰিছা?
এই আছোঁ ঘৰতে অলপ এই। উম, খেতি বাতিৰ কামত লাগি আছিলোঁ। তাৰ পৰা আহিছোঁ পথাৰৰ পৰা ঘৰলে।
অ' অ' তোমালোকৰ আধিলে নে নিজে কৰা।
আমাৰ মানে। আ অলপ আধিও কৰা হয় আৰু অলপ নিজে কৰা হয় নিজে মানে ধৰা ৰুৱনি চোৱনি এনেকে লগাই আৰু।
অ' গ'ম পাইছোঁ, গ'ম পাইছোঁ। তাৰপিছতে এতিয়া। ধৰি লোৱা এনে মানে তুমিহে তেনেকে বা ভালে কৰিছা দিয়া এতিয়া। পৰীক্ষা চৰীক্ষা শেষ হ'ল কিনো কৰিবা, কিবা এটাত ব্যস্ত হৈ থাকিলে ভাল।
মাটি খিনি তোমাৰ বৰষুণো নাই নহয়, পানী মাটি শুকাই। টেই তাৰপা এ এই কেইদিনাখননৰ মাজতে বৰষুণ দিছিলে, তেতিয়াই পানী অলপ ৰল তাৰপৰা তোমাৰ অলপ হাল বোৱালো।
অ' অ'
তাৰপৰা হাল চাল বোৱাই পেলাই এতিয়া তোমাৰ কঠীয়া খিনি সিঁচা হ'ল। গজিছে বাৰু। তাৰপিছত ধৰা তোমাৰ
আকৌ বৰষুণ দিলে নেক্সট বৰষুণ দিলে তাৰকে হাল চাল বায় আৰু কঠীয়া চঠীয়াা কিনি উঠাই আৰু
উম, উম।
ৰুৱনি লগাব লাগিব আৰু।
তাকেহে তোমালোকৰ এনেই মাটি। কিমান মান আছে, ধৰি লোৱা কিমান বিঘা মান আছে।
আমাৰ টোটেল পঁচিছ বিঘাৰ মান হ'ব।
অ' তাকে ঠিকে আছে আকৌ। আমাৰো সেই পুৰণা ঘৰত তোমাৰ আমাৰ পুৰণা ঘৰতো তেনেকে মাটি আছিলে। কিন্তু, এই আজি অলপ দিনৰ আগতে বিকি দিলে মানে তোমাৰ। এ কি হয় আধিলে দি থলে মানুহবোৰে তোমাৰ খবৰ খা মানে একো পইচা পাতিতো দৰোৰে কথা চাউল কেইটাও নেপাওঁ। কিবা এটাতো তোমাৰ দিয়ে ন আমাৰ সেইবোৰ একোৱেই নাই। তাৰপিছতে আৰু। দেউতাও বৰকে ধৰি লোৱা মানে দেউতা ধৰি লোৱা নিজৰ কামতে ঘূৰি ফুৰেহে তেনেকে বৰ যাবলৈও সময় নাপায়, সেই তেনেকে খেতি খেতি মাটি খবৰ নলওঁতে নলওঁতে, তাৰপা দেউতাই বোলে নাই বিকি দিয়াাহে কথাই কাৰণ এনেই ধৰি লোৱা আধিলে দি থৈ লাভ নাই। এ কেবাৰে বোলে দিয়ে দিওঁ আৰু তাৰপিছত দিয়ে দিয়া হ'ল যেনিবা।
আচ্ছা ঠিক আছে, হেৰি এইটো আমাৰ এই এ তোমাৰ এ হেৰি বাৰিষা মানে কি হয় তোমাৰ এইফালে বৰষুণ। পানীতো মানে ৰয় বাৰু, মানে সেই পানী আৰু আজিকালি মানে কি হ'ল তোমাৰ আগতে ভাল আছিল। আগতে মানে গৰুৱে হাল বালে।
অ'
মাটিতো ধুনীয়া তোমাৰ। হেৰি হয় মানে ধুনীয়াকে চাহ কৰি চাহ হয় মানে। এতিয়া মানে কি হয় ত ট্ৰেক্টৰ যিমানে মানে হেৰি এইটো কি কয় প্ৰযুক্তি বিদ্যা আহিছে এইবোৰক পৰা তোমাৰ সুবিধা হৈছে যদিও তাৰ পৰাৰা অসুবিধাও আছে মানে ধৰা এতিয়া কি হ'ল আগতে গৰুৱে হাল বাওঁতে ধৰা ধানৰ যিটো হেৰি আছিলে উৎপাদন আছিলে। তোমাৰি যিটো মানে পৰিমাণত ধান উৎপাদন হয়।
অ'
এতিয়া মানে ট্ৰেক্টৰে সুবিধা হয় যদি কম সময়ৰ ভিতৰতে কৰিব পাৰি যদিও মানে সেই সিমান খিনি হেৰি নহয় মানে আগতে ধৰা আগতে মানুহে ধৰক সাৰ ব্যৱহাৰ কৰিছিলে অকল গৰু গোবৰ হওক বা এনেকুৱা ঘৰতে যিবিলাক খাৰ মানে হেৰি প্ৰস্তুত কৰে সেইবিলাক খাৰ ব্যৱহাৰ কৰিছিলে আজিকালি তোমাৰ বহুত মানে এইবলাক জৈৱিক সাৰ ওলাল কিবা ওলাল হেৰি ধৰা এইবিলাক সাৰ কিনিবলৈ পাই সেইবিলাক ব্যৱহাৰ কৰে সিমান লাভজনক যদিও মানে সেইটোৰ পৰা মানে হেৰিও আছে মানে
লোকচানো আছে উম হয়।
উম মানে তোমাৰ
আৰু তোমাৰ এই কোনোবা সময়ত আকৌ এই ধৰি লোৱা খেতি বিলাকত তোমাৰ পোক চোকো লাগে নহয়।
পোক লাগে ও পোক লাগিলে তোমাৰ পোকতো লাগে তোমাৰ এই হেৰি সময়ত তোমাৰ যেতিয়া তোমাৰ সেই ধানটো মানে ধৰা ওলাই মানে পকা মানে কেঁচা ধানটো ওলাই যেতিয়া
উম গম পাইছো।
এটা পোক এটা আহে সেই পোকটো যদি কিবা মানে চব চবৰে চবতে নালাগে
নালাগে কিছুমানত লাগে
কোনোবাত লাগে মানে কি হয় মানে গোটেই ধানটো তোমাৰ ধানটো নাখায় সিহঁতে কি কৰে
উম
ধানৰ থোকটোৰ তলত যিটো যে ধানৰ যিডাল গছডাল যে সেই থোকটোত থোকটোত কুটি দিয়ে তোমাৰ ঠোকটো তলৰ গোটেই থোক বিলাক সৰি যায়। এনেকুৱা হয় মানে তোমাৰ পিছত ধান কটাৰ সময়ত মানে কি হয় অকল কিছুমান উম মানে মাটিত
উম
অকল ধানৰ গছ কেইডালহে থাকে ধান বিলাক চব কুটি দিয়ে সেইটো কাৰণে তেনেকুৱা কিছুমান অসুবিধা হয় তাৰপৰা সেইটো কাৰণে সেইটো কাৰণে কিছুমানে মেডিচিনো মাৰে ধানত কিন্তু ইটো ধৰা মেডিচিনটো মাৰিলে পক খিনি বাৰু যায় বাৰু ঠিকে আছে কিন্তু তাৰ পৰা ধৰা মেডিচিনটো মৰা পৰা মানুহৰৰ সেই
মানুহৰ অপকাৰ হয় উম উম
সেইটো কাৰণে সেইবিলাকতো চকু দিবলগীয়া হয় মানে বহুত কষ্টও আছে আৰু
আৰু আমাৰ এতিয়া সেইবোৰেও আমাৰ মানে কি হয় এতিয়া দেউতাই ইমান সেইবোৰ চকু সুধিব নোৱাৰা মইতো বিশেষকে ধৰি লোৱা এতিয়া এ ল'ৰা এটা থাকিলে ঘৰখনৰ সুবিধা কিন্তু আমাৰ ল'ৰা চ'ৰা নাই ন এতিয়া তোমাৰ কি হয় দেউতাই ধৰি লোৱা নোৱাৰে চব সময় ঘৰ তোলা কামটো বাদ দি এনি টাইমটো সেইবোৰ কৰি ফুৰিব নোৱাৰে আৰু দিদ দিতীয়তে কি হয় তোমাৰ খুৰাহঁতো আজিকালি চব মানে কি হ'ল যিমানখিনি আমাৰ ল'ৰা খিনি আছিলে চব ধৰি লোৱা নিজে নিজৰ চাকৰিয়ে বাকৰিয়ে বা ধৰি লোৱা নিজৰ ব্যয়ৱসায় সায় বাণিজ্যত লাগি গ'ল সেই পথাৰৰ ফালে মন দিব পৰাকে নায়েই
পথাৰ পথাৰ খেতিত ধৰা ধানৰ খেতিয়ে হওক বা যিয়ে খেতি দিনত তুমি নিজে লাগি যদি কৰিব নোৱাৰা আধিত দি পেলাই তোমাৰ লাভ নাই মানে
লাভ নাই লাভ নাই এতিয়া আমাৰ সেইটোয়ে হ'ল আকৌ
উম
উম
তুমি ঘৰতে পাইছা
উম সেইটোৱে তোমাৰ মানে উপায় নাইকিয়া হৈ গৈছে আৰু কি কৰিবা তোমাৰ আৰু মই বাৰু বিশেষকে মই বৰ বিশেষ মানে পথাৰ বিষয়ে মই ইমানো মানে ধৰি ললে যিখিনি পঢ়িবলৈ বা যিখিনি দেউতাহঁতৰ মুখত শুনো সেইখিনিহে আৰু বাকী কাৰণ কেলে তেনেকে আমাৰ ধৰিলা
তোমাৰ মানে হেৰি নাই মানে ইমান মানে পৰা টাউনতে
অ মানে কি হ'ল আমি ধৰি লও মই যেতিয়া জন্ জন্ম নাপালো মানে মই জন্মতো তোমাৰ মই জন্ম হোৱাৰ দূৰে কটাম দেউতাই বিয়াই পতা নাই দেউতাই সৰু তেতিয়া মানে অ আমি ইয়ালে আমাৰ দেতা উঠি আহিলে দেউতাহঁত তাৰ পৰাা উঠি আহি ইয়াতে ঘৰ বাৰী বনাই ধলে ইয়াতে থাকি তাৰপিছ কি হল গাঁও হল যাওঁ যদিও মানে আমি ধৰি লওক পজা আমাৰ পূজা পাৰ্বণত যোৱা হয় মানে ধৰি লক আমাৰ ঘ কালী পূজা পাতে পুজাত যাও বা ধৰি লও কিবা যদি বিশেষ কিবা অনুষ্ঠান থাকে তেনেকেহে যোৱা হয় এনেতো আৰু যোৱা নহয় ন সেই পথাৰৰ সমান মানে দুগুণ এবাৰ নে এবাৰহে মই গৈছো তাকো গৈছো মানে কি আৰু এনেই মানে সেই ফূুৰ্তিটো মানে বৰ্তাই মানে লৈ লৈ যায় সি স্কুটাৰে তোমাৰ লৈ যাবহি মাকে মোকে লৈ গৈ থাকো দিনটো খাই বৈ তেনেকে পথাৰত ভাত পানীও মই খাই পাইছো সেই তেনেকে জাষ্ট তাত ফূৰ্তি কিন্তু ইমান মানে সেই বিষয়টো বা ইমান পথাৰত মানে ঘুৰি মেলিহে তেনেকে পোৱা নাই মই
বুজিছোঁ বুজিছোঁ উম
সেই দুবাৰ নে এবাৰ গৈছো আৰু দেখিছো
এ এইটো কি কয় ভাল ভাল পথাৰত আমাৰ এইটো পৰিৱেশটো তোমাৰ যোনে পাইছে সি মানে বুজি পায় মানে
ভাল লাগেত তটো ভাল লাগে আমি নাই পোৱা যদিও মানে কি মই নাই অ
তোমাৰ ৰোৱা সময়ত হওক বা তোমাৰ কঠীয়া তোলা সময়ত আমি কৰো ন তেনেকে
মই মানে যদিও পোৱা নাই সেই চখটো কিন্তু মানে মই সেই পৰিৱেশবোৰ ইমান ভাল পাওঁ জানে মই মানে এতিয়া কি হয় অ তোমাৰ আগতে মানে ঘৰলে গলে মেলিলে তাত মানে কি হয় এনেকুৱা এই বল পথা সংগে এ যাওঁ ব'লা গ'লো ধৰি লোৱা গৈ মানসিৰ লগত দে ৰাখিলো মাৰিলো চালো চিটিলো এই মই এটা ধানে ভৰিও কেট থৈছা ব সেই ধানৰ মাজত খোজ কাৰিব নাজাও জানো তোমাৰ হাফ পেন্ট পিন্ধি গুচি গলো, গৈ পেলাই তোমাৰ ভৰি কাটি মানে কটা মানে কি আৰু সেই অকমান যে চে চ কিবা হেৰি নিচিনাকে যে খাই। ঘাঁহ লাগি যায়গেই যে লাগে ধানৰ মাজত, সেই তেনেকুৱা বাৰু। সেই নাজানো ন খোজকাঢ়িব আলিত খোজ কঢ়িব নাজানো, আলিতকে বাৰ পৰিছো মই কোনো ঠিক নাই। এ পিছলে পিছলেহে অকমান পৰা হলোগে। এ ইমান মানে কি আৰু সেই পৰিৱেশতটো মই কিন্তু গাওৰ পৰিৱেশ বোৰ ইমান ভাল পাওঁ, খে পুতি পথাৰ বিলাক ইমান ভাল লাগে, কিন্তু এ আমাৰ ইয়াত এই খণ্ডতো দেখিবলৈ নাইয়ে সেইবোৰ।
নাই অ' আমাৰ ইয়াত তোমাৰ বিশেষ আমাৰ এইখিনি জোগাত মানে তোমাৰ খেতি মানে চব তোমাৰ মানুহ বিলাকে যিমান খিনি পাৰে চব ঘৰতে নিজে কৰিবলৈ চাই মানে আজি কাৰণ আজিকালি আজিকালি কি হৈছে তোমাৰ যিমানখিনি শাক পাচলি হওক বা তোমাৰ, যিমান যি হওক। চব মানে বিনা সাৰ আজ বিনা সাৰ আজিকালি নহয়, মাটি এইটো নোহোৱাই হৈছে। তেনেকে, সেইটো কাৰণে কি হয়, তোমাৰ এই উম বজাৰতো যিবিলাক ধৰা শাক পাচলি ওলাই সেইবিলাকো ধৰা মানে বহুত সাৰ বৰ্তমান সাৰ চাৰ ইউজ কৰে ন, সাৰ ব্য্ৱহাৰ কৰে। সাৰ ব ব্যৱহাৰ মানে এনেকুৱা সাৰ ব্যৱহাৰ তোমাৰ এক ৰাতিৰ ভিতৰত তোমাৰ, হেৰি এইটো কি কয় শাক পাচলি ডাঙৰ ডাঙৰ
ডাঙৰ হৈ যায়, এতিয়া জানে
খাই পেলাই তোমাৰ হেৰি বেমাৰ হোৱাতকে, সেইকাৰণে মানুহে চবে ঘৰতে কৰিবলৈ চেষ্টা কৰে চবেই সেইকাৰণে এতিয়া তোমাৰ, গাঁৱ এ দয়া আমাৰ প্ৰায় যিমান মানুহ আছে। এতিয়া আমাৰ ঘৰতে, তোমাৰ যিখিনি শাক পাচলি ধৰা বতৰৰ যিন চিকনি শাক পাচলি গোটেইখিনি আমাক প্ৰায় প্ৰায় খিনি তোমাৰ ঘৰতে কৰা নিচিনা মানে ঘৰতে কৰি খোৱা নিচিনা। মানে ইমানো বেছি নহয় যে ইমানো বেছি নহয়, তোমাৰ উম মানে ঘৰত ধুনীয়াকে খাই থাকিব পৰাকে ধুনীয়াকে হৈ যায় আৰু।
তুমি এনে চাবাচোন আমাৰ ঘৰৰ সাধাৰণতে ঘ ঘৰত কৰা পাচলি বা ধ সৰু জলকীয়াই হওক বা তুমি কিবা মানে যিকোনো পাচলি এটা তুমি চাবাচোন। তুমি বজাৰৰ পাচলি চাবা, আমাৰ ঘৰৰ পাচলি চাবা আমাৰ ঘৰৰ পাচলি সদায় সৰু।
তুমি এটা কথা মন কৰিছা নে, তুমি বজাৰৰ পাচলো তুমি বজাৰত যেতিয়া দে া তুমি একদম ধুনীয়া আনিছ ত ঘৰত আনি পোৱা পিছত তুমি ঘৰত আন পোৱা প যিদিনাখন আনিবা। পিছদিনাখন চাবাচোন কিবা শুকাই যোৱা নিচিনাক কিবা হৈ যায়, কিন্তু ঘৰৰ যিবিলাক ধৰা, ঘৰৰ যিবিলাক হেৰি কৰা সেইখিনি ধৰা তোমাৰ, আজি তুমি চিঙিলা নহয়।
উম।
তুমি যদি সেইটো যদি এস্তাহ থৈ দিয়া। একেই হৈ থাকিব, সেইটোৱে প্ৰমাণ ন মানুহে কি কেনেকুৱা সাৰ
অ' নহয় সেইটো সেইটোৱে। সেইটো সেইটোৱে তাৰপইণ্ট যে তুমি আৰু এটা বস্তু চাবাচোন সদায় আমাৰ ঘৰত ক পাচলিটো সৰুয়ে থাকে। লাগিলে তোমাৰ দাংবডিয়ে হওক বিলাহী হওক মই নিজৰ ঘৰত মায়ে মাজতে কৰিছে। ছো তেতিয়া মিলাই চাও মানে।
মানে সাৰ মাৰি দিয়ে মানে বস্তুতটো জোখতকে বেছি ডাঙৰ হৈ গুছি যায়। কিন্তু ঘৰতোতো তোমাৰ যিটো হয় মানে তোমাৰ কম সাৰত হয় ন সাৰ দিলেও কি দিয়ে ন খুব বেছি গোবৰ বা এনেকুৱা, যিখিনি হেৰি সাৰ সেইখিনিয়েতো দিয়া হয় ন।
তাকে তাকে হেৰি নহয় এইটো কি বুলি কয় বাৰু দিয়া মোক এই মায়ে মাতি আছে। তোমাৰ সে মানে কাপোৰ কেইতে কৰিলো কৰিলো সেই বাহিৰত মানে কাপোৰ কেইটামান মেলি থোৱা আছে তাৰাপৰা সেই বতৰটোো ইমান বেয়া কৰিছ তাকে কাপোৰ কেইটা ভৰাই লওঁগে দিয়া।
উম, উম।
ঠিক আছে অ', অ' হ'ব।